হেল্ল
হেল্ল কি
অ অ এনেই বহি আছোঁ লাইট চাইট নাই ন এফালে
কি হ'ল গুচি গ'ল নেকি কাৰেণ গুচি গ'ল
গুচি গৈছে ইনভাৰ্টাৰ আছে ইনভাৰটাৰেদি কি কৰিম আৰু জাষ্ট লাইটটো ভিতৰত ভিতৰৰ লাইটটো জ্বলাই কিনে বাহিৰত এনে বহি আছোঁ
অ আজিকালি এ বহুত লাইন কাটি আছে আগতটো ইমান কটা নাছিলে কিন্তু আজিকালি দিনতটো তিনি চাৰিবাৰ মান গুচিয়ে যায় লাইত ন
অ এইটোৱে নেজানো অ এইটোয়ে গৰমত ইমান লাইট চাইট গুচি যায় ন ঠিক আছে আজিতো অকণমান বতৰটো অকমান ঠাণ্ডা কৰিছে ঠিক আছে লাইট গৈছে প্ৰব্লেম নাই বাট গৰমৰ টাইমত এনেকে লাইট গ'লে ন
অ বহুত অসুবিধা হয় এনেকে হ'লে আৰু মানে ঠাণ্ডাৰ দিনত টো কাৰেণ্ট নাযায়ে নাযায়ে মানে বহুত মানে কেতিয়াবা দচ মিনিটৰ কাৰণে কাটি দিয়া ছাগে কিন্তু ঠাণ্ডাৰ দিনতটো নাকাটে গৰমৰ দিনত যেতিয়া বেছি লাইট লাগে ইলেক্ট্ৰিচিটি লাগে তেতিয়াহে কাটে হ'ব পাৰে যে গৰমৰ দিনত বেছি হেৰী অ হেৰী চবে জ্বলাই ন পাংখা চাংখা ত সে কাৰণে থাকে ন
টো এটা কাৰণ আছে ছেকেণ্ড কাৰণ এটা আছে তোমাৰ ট্ৰান্সফৰ্মৰৰ কাৰণে উমহ উমহ এই গৰমৰ দিনৰ এই ট্ৰানঞ্চফৰ্মাৰ বিলাক বেছি বেছি গৰম হৈ যায় ন বেছি গৰম হ'লে এইবিলাক ব্লাষ্ট হ'বৰ চান্স আছে এইটো কাৰণে সেতে অ এইটো কাৰণে ইয়াতে অকমান
পানী মাৰি অ মই এটা ভিডিঅ' চাইছোঁ ইনষ্টাগ্ৰামত তাতে ট্ৰানসফাৰ্মাৰত বহুত মানে বহুত গৰম হৈ গৈছিলে ত তাতে পানী দি দি ঠাণ্ডা কৰে মানুহ বিলাক
অ পানী কুলাৰ দি কিনে এইবিলাক ঠাণ্ডা কৰে
কিবা ইলেক ইলেকট্ৰিক লাগি যায় যদি জুই লাগি যায় তাতে মানুহটো মৰি যাব যদি হে ভলটেজ যদি হাই হয় কাৰেণ্ট মাৰি দিয়ে যদি হয় ন ইমান ৰেষ্ট বাপৰে পানী মাৰি পুৰা পানী মাৰি আছে সেইতোৱে
অ এই যে যে যেতিয়া এটা ট্ৰাঞ্চফৰ্মাৰত পানী মাৰে ন তেতিয়া এইটো ট্ৰাঞ্চফৰ্মাৰটো বন্ধ কৰি দিয়ে বন্ধ বন্ধ কৰা পিছতে এ ঠাণ্ডা কৰে পানী মাৰি কিনে ঠাণ্ডা কৰে তাৰ পিছত যাই কিনে আকৌ এইটো চুইচ অন কৰে
অলপ দিন আগত ম পাঞ্জাবাৰী ফালে তাতে এটা বহুত ডাঙৰ গছ আছিলে নাজানো কি হ'ল বিজলী পৰিছে নেকি কি হঠাৎ পঢৰি গ'ল পুৰা তাৰ পিছত বহুত ফায়াৰ ব্ৰেগ এটা আহিলে কিবা কিবি আহিছে আৰু পৰি হেৰি যি ট্ৰানসফৰ্মাৰ আছে ন মানে গছ বিল্ডিং আছে বিল্ডিঙৰ চাইডত গছ আছে আৰু ট্ৰানসফৰ্মাৰ আছে তাৰ পৰাও ইমান ডাঙৰ পেৰ কিবা বিজলী পৰিছে নে কি পৰিছে নাজানো পুৰা মানে পৰি গ'ল আৰু পুৰা তাৰ চাৰ ভাগি হেৰি পুৰা ট্ৰানসফৰ্মাৰ বৰবাদ আৰু সেই দিনাটো একদম দিনটো তাতে লাইন অহাই নাই ইমান গৰমত অৱস্থা বেয়া হৈ গৈছিলে
এনেকে হ'লে বহুত প্ৰব্লেম হৈ যায়
অ ঠিকে আছে আতিয়া আৰু কি হ'ব বাকী কি কৰিছা
নিউজ চাই আছিলো মুভি চাই আছিলো সেইবিলাকে
অ য়ে মইয়ো অলপ গধূলী অ মোৰ ইয়াতে আছে এ লাইট আছে আম ইয়াত একো তেনেকুৱা নাই চব বেলেগ পেলেগ হেৰী ন মালিক ত' বেলেগ তেজ ইয়াতে বেলেগ তেজ ইয়াতে দিনত চাগে গৈছে লে নেকি কাৰেন ইমান গম পৰা নাই ইমান সেইটোয়ে মই অলপ গধূলি ওলাই গৈছিলো জালুক বাৰি গৈছো অ বহুত দিনৰ মূৰত গৈছো। জালুকবাৰি একদম চব ভাঙ্গি টাংগি চব মানে সদায় যিমান জালুকবাৰী আগত যেনেকুৱা আছিলে এতিয়া একদম নাই বহুত দোকান ভাগি আকৌ বনাইছে চিনিয়ে পোৱা নাই তাতে। এইটো জালুকবাৰী হয় বুলি ধৰিবই পাৰা নাই মই।
অ গম পাইছো গম পাইছো
তাত এই এইবোৰ মাছ আৰু মাংস এইবোৰ লৈ বহিছিলে চবজি তবজি চব ৰাস্তে ৰাস্তাই চব পাই জালুকবাৰী মাৰ্কেটটো হেৰি
এতিয়া ন এতিয়া নাই এতিয়া চব বন্ধ।
কিন্তু আজি ইমান নাছিলে অলপ অলপে আছিলে মই কিবা এ কাপোৰৰ দোকানত সোমাইছিলো কিবা এটা কাপোৰ লবৰ কাৰণে। ত তেতিয়া আৰু পাইছো কাপোৰ তাৰপিছত অলপ চব্জি কিনিলো এইটো বেঙেনা আৰু পৰ্বল কিনিছো এইটো ৰাতি বনাবৰ কাৰণে। অ আজিকালিতো এইবোৰ ভাল ভাল চব্জি ওলাইছে নহয় ইয়াতে। আৰু জালুকবাৰীতটো চব চব্জি মাছ চব পাই যাবা তুমি। কিমান ডাঙৰ হেৰি দোক কানবোৰ বহে চবৰে। টো লৈছো তাৰপিছত, অ। তুমি ইয়াতে জালুকবাৰীৰ পৰা বাছ বাছ ধৰি পাইছা নে? চব মানুহ জালুকবাৰীতো পুৰা এনি টাইম মানে বহুত মানুহ থাকে ভৰ তি হৈ থাকে। ত' চব ফালৰ পৰা গাড়ী আহে এ ইয়াত। ইয়াতে চব মানুহ ৰখে জালুকবাৰীটো মানে কি কয় আৰু মেইন হয় ন' চব ইয়াৰ পৰাই বাছত উঠি কিবা হাজাৰা যায়, এ চোৱালকুছি যায়, যোৰহাট যায় এইটোৱে ৰাস্তা হয় ন'।
এইটোৱেই ৰাস্তা এইটোৱেই ৰাস্তা।
অ সেইটো হে ত' সেইটো অলপ সেই তাতে
ট্ৰানজিট হ সাপৰ নিচিনা এটা আছে, ট্ৰানজিট সাপৰ নিচিনা আছে এইটো।
অ'। অ' তাতে অলপ আগত পাৰ্ক আছে এটা, আৰু তুমিতো দেখিছাই সেইটো ইয়াতে চবতকে মানে প্ৰথম ফ্লাইঅভাৰটো ইয়াতে বনাইছিলে। টাৰ্ণিংটো সঁহ। গ'ল গ'ল পাৰ্কৰ নিচি না, ইয়াতে চাৰিটা ৰাস্তা ওলাই আছে। জালুকবাৰীত, চাৰিফালে ৰাস্তা যায় আহ বাৰপেটা যায় এটা।
এইটোতো ক'বই নালাগে জালুকবাৰী ফ্লাইঅভাৰটো মানে, বাপৰে বাপ! যেতিয়া মই প্ৰথম দিনা গৈছিলো। চাব কাৰণে, বাপৰে বাপ! ৰাস্তাই চিনি পোৱা নাই। মই বোলো, কোনটো ৰাস্তা তোমাৰ খানা এইটো আমিন গাঁও যাক কোনটো ৰাস্তা তোমাৰ মিৰ্জা যায় বাপ ইমান কনফিউজন হৈ গৈছিলো মই
অঁ আৰে এইটো মানে বহুত তেৰা মেৰাকে বনাইছে ওপৰৰ পৰা চালে বহুত ধুনীয়া লাগে কিন্তু দূৰ মানুহ প্ৰথমবাৰ আহিব গুৱাহাটী সেইটোতো একবাৰতো ধৰিব নোৱাৰে যে কোনটো ৰাস্তা কত ওলাই আছে সেইকাৰণ আগতেতটো ইমান বৰ্ড চৰ্ড মাৰা নাছিলে কিন্তু আজিকালি চব মাৰিছে কি গুৱাহাটী চিটি সেইফালে আছে তাৰ পিছত এয়াৰপৰ্ট সেইফালে আছে চব এৰ মাৰি থৈছে আজিকালি চিন মাৰি থৈছে নহলে আগতটো চিনিয়ে পোৱা নাছিল অঁ ত সেইটোয়ে কিন্তু অঁ ফ্লাইঅভাৰৰ তলত অঁ ফ্লাইঅভাৰৰ তলতো বহুত বস্তু বিলাক খানা বস্তু বিলাক বহে তাতে মম' বহুত ভাল ম'ম' আৰু পুচ শকা বহুত ভাল বনাই তাতে এটা ম'ম' আছে দাৰ্জিলিং ম'ম' বুলি এটা এনে সৰু দোকান আছে ত তাতে মই খাইছো ম'ম' আৰু তাৰ ওচৰতে অলপ আগত যাই এ ফুচকা আছে তাতে দহি ফুচকা পাপৰি চাট টবোৰ চব চব মানে চব ভেৰাইটি আছে তাতে ত' পুচকাহ আৰু পাপিৰ চাট খাইছো ভাল লাগিছে
আচ্ছা আচ্ছা আচ্ছা
আৰু কুহিয়াৰ ৰস খাইছো গৰমতটো পেট ঠাণ্ডা হয় ন খালে
পেট ঠাণ্ডা হয় টো। পেট ঠাণ্ডা
অ', আজিকালিতো এইবিলাকে। অঁ'। সিটোৱে ভাবিছোঁ। অলপ ঘূৰিছো। ভূপেন হাজৰিকা সমাধি আছে ন এফালে।
ফালে আছে। সেইটো কি খোলা থাকে নে? মানে মই যেতিয়া গৈছিলো সেইদিনা বন্ধ আছিলে।
অঁ', খোলা থাকে আৰু তাতে পইচাও নলয়। তুমি এনে সোমাই তুমি যদি বিচাৰা বহিব পাৰিবা। অঁ', ঘূৰিব পাৰিবা। কিন্তু আঁ এতিয়া ভাঙি পেলাই, আকৌ নতুনকে বনাইছে। উম', আগতে ইমান ডাঙৰ না এতিয়া ডাঙৰ কৰি দিছে।
হয়। মানে কাষতে তোমাৰ ইটো ইউনিভাৰ্চিটি টো আছে ন গুৱা
অ', গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী ইউনিভাৰ্চিটিৰ তাতে তো বাছ তাছ নচলে ন খোজ কাঢ়ি যাব ল পাৰে। ত' তাতে ওচৰতে গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰাস্তাও বহুত ধুনীয়া হয়। তুমি গধূলি বেয়া বহুত ভাল বতাহ মাৰি থাকে তাতে। হুম মই মই বেছি যোৱা নাই গুৱাহাটী ইউনিভাৰ যদি এবাৰ এবাৰ দুইবাৰে গৈছো চাগে সেইটো এনে কিবা দোকানত অ সেইটি কিতাপৰ দোকানত গৈছিলো কিনিব কাৰণে কিতাপ সেই তাতে। ত ইমান পুৰা ৰাস্তা খোজ কঢ়ি গৈছিলো জানা এটা বাছ নাই তাতে। একদম গাড়ী নাই। এতিয়া নাজানো এতিয়া চালু হ'বও পাৰে গাড়ী
নাই নাই নাই নাই এতিয়াও বাছ বাছ তাছ এতিয়াও দিয়া নাই।
অ নিজৰ গাড়ী উঠি যাব লাগে।
অ নিজৰ গাড়ী দি যোৱা তো বেলেগ বাট এনে বাছ তাছ একো দিয়া নাই ভিতৰত
উ' অ সেইটোৱে সিটোদি গৈছো তাতে ইউনিভাৰ্চিটিৰ ফালেও বহুত দোকান আছে। সেইটোওতো মেইনলি সেইটোতো অ যোনে তাতে পঢ়ে সিহঁতৰ কাৰণে হয় বহুত মানুহ তাতে সৰু সৰু ল'ৰা যদি আহে ন পঢ়িব কাৰণে চব গুৱাহাটী ইউনিভাৰ্চিটিততো বহুত
অ তাতে চব আছে হ হোষ্টেল আছে তোমাৰ তাৰ ভিতৰতে চব হয় টো অ
অ এল এল বি আছে তাতে অ তাৰপিছত ডিগ্ৰী আছে মাচ ষ্টাৰ ডিগ্ৰী আছে তাতে
অ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টও আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কিন্তু মই গৈছিলোঁ মানে বেছি ডি দিন হোৱা নাই মই গৈছো
উম তেওঁ তাতে বি কম এম কম বেছ এচি চব আছে তাতে পলি পলিটেকনিক পলিটেকনিকো আছে তাতে অ সেইটোৱে ইউনিভাৰ্চিটি হয়তো চবতো থাকিবই আৰু অলপ আগত যায় তাতে এ হেৰি আয়ুৰ্বেদিক কলেজ আছে আয়ুৰ্বেদিক কলেজতো তুমি এনে যাই মানে ঔষধ লৈ আহিব পাৰিবা যদি তোমাৰ কিবা বেমাৰ আছে তাতে পইচা নলয় অলপ চলপ লয়
অঁ এইটোতো মই নাজানো কিন্তু এটা এটা বস্তু বহুত ভালওঁ এই গুৱাহাটীৰ ইউনিভাৰ্চিটিৰ ভিতৰতৰত বত ৰ বিলাক বহুত ভাল বতাহ ইমান দিয়ে থাকে ন ভাল লাগে
গুৱাহাটী ইউনিভাৰ্চিটি তাতেতো বহুত গছ আছে ন ইয়াতে আমাৰ জালুকবাৰীত ফালে চব গছ কাটি দিছে পাহাৰ কাটি ৰাস্তা বনাই দিছে ঘৰ বনাই লৈছে কিন্তু তাতেতো এতিয়াও বহুত গচ আছে ন গুৱাহাটীৰ চাই ডে চালে নো গছে গছ দিপৰ বিল নাছে তাতে সেইটো তাতে গল বেছি তুমি পাহাৰে দেখা পাবা পাহাৰ গছ ডাঙৰ ডাঙৰ এইবিলাক চব ধুনীয়া ধুনীয়া ৰাস্তা কিন্ত ইয়াত তে তুমি যদি মালিক গাও ফেঞ্চি হৈ যোৱা তুমি বহুত কম গছ দেখা পাবা ইয়াতে তুমি খালি ৰাস্তা ব্ৰিজ এইবোৰে
অঁ এইটোৱে এইটোৱে ভাল লাগে বতৰ ভাল লাগে আৰু এনে এনভাৰৰমেটটোও বহুত ভাল লাগে এইটো
অঁ আৰু তাতে যাম নাথাকে ন আৰামছে গৈ আহি যাব পাৰিবা আধা ঘণ্টাত
অঁ মই এইবাৰ এইবাৰ একদনা মই কি কৰিছো মোৰ ফ্ৰেণ্ডৰ লগত
অঁ ঠিক আছে ভালে সেইটো যাই থাকিব আকৌ আমিও যাম আকৌ এবাৰ ঘূৰি আহিম উম বাকী কি কৰিছা ঠিকে আছে খানা খানা কেতিয়া খাবা
অকমান পিছত বনাম
উম ঠিক আছে দিয়া খোৱা শুইণযাবা আহি যাব লাইট অলপ পিছত ভালকে খানা চানা বনাই খাই মেলি শুই যাবা
অ' ঠিক আছে।
ঠিক আছে, ৰাখো মই।